অ, কি কৰিছ?
এহ জেং কাটিব লৈছো তহতৰ নিচিনা আৰামত বহি বহি খোৱা লোৱা বুলি ভাবিছো নেকি
তাকে হে কি পাচলি লগাইছ নেকি জিকা চিকা লগাইছে নেকি?
নহয় এই হাবি হৈ গৈছে গোটেই মানে ঘৰখন।
অ', হাবি কাটি আছো মানে।
অ', হাবি কাটো বুলি কৈছো কাটো বুলি লৈছো অ', এই দাখন ধৰাই আছোঁ তাতে তোমাৰ হা
দৌৰিছনে নাই?
দৌৰিছোঁ দৌৰিছোঁ আজি আজি বত্ৰিশ মিটাৰ দৌৰিছোঁ।
ঠিকেই আছে বতৰটো কেনেকুৱা সেইফালে?
পুৰা গৰম তহঁতৰ ফালে?
আমাৰ ইয়াতো পুৰা ৰ'দ এতিয়া একদম এইকেইদিন কিন্তু বৰষুণৰ পৰা একদম থাকিবই পৰা নাই।
এনি টাইম বৰষুণে আহি থাকে প্ৰতি সময়ে
বতৰটো ইমান চেঞ্জ হৈছে মানে ইয়াৰ একদম হেৰি নিচিনিছিনা এইটো এতিয়া আকৌ বানপানী হ'ব নহয়, তহতৰ ফালে বানপানী হলে পানী উঠে ন নাই?
পানী আমাৰ এইফালে ইমান নহয় কিন্তু এতিয়া, ইমানেই বৰষুণ দিছে গোটেই পথাৰ চথাৰে পানীয়ে চোন পুখুৰীয়ে ডুবিয়েই আমাৰটো অলপত বাচি আছে এতিয়া পানী আহিলে বানপানী হ'ব চাগে এইবাৰ আজি দেখিছোঁ
এ হে অৰুণাচলৰ চাইডটো দেখিছ নাই?
অ' পাহাৰ চাইডেটো গোটেই পানী একদম সাগৰ অহা দি আহিছে
তাকেতো আকৌ নেপকৈয়েত হেৰি খুলি দিছে নহয়
উম, তাকে
তোৰ চাইনেৰচৰ প্ৰব্লেম আছে নি বাৰু?
অহ,
কি হয় এই
নাগ চাগ একদম জিন জিনাই যায় তেজ ওলাই যাবতো এবাৰ শুঙি পেলাই
হা
নাক চাক জিন জিনাই যায় মাথা চাথা বিষ হৈ যায় একদম।
অ', তেনেকুৱাহে হয় নি?
অ', কি হ'লনো?
মোৰ চা দেই মোৰ কণ্ডিশনতটো নৰৰ্মেল দেই তোৰ চা। মানে মোৰ এই ত যে এনেকে লাডু -লাডু- লাডু নাথাকে জানো গোল -গোল কে
ভাগি গৈছে মালটো।
ভাঙি যোৱা নাই মানে এনেকে মাংসটো বাঢ়ি গৈছে আও তোৰ এটা এটা চাইদ যেনিবা এ এনেকে বাঢ়ি গ'ল ন।
বিষ হৈছে মানে
একো একো বিষ নাই, মাথা বিষ নাই জিন জননী নাই নৰ্মেল মোক কথাটো মোৰ কথাটো বুজ তই মানে এটা চাই বাঢ়ি জেন
অ',
তোমাৰ সেইটো চাইডতো ব্লক হৈ যায় এইটো চাইড খোল খাই থাকে। তাৰপা আকৌ সিটো চাইড টো চাইডতো বাঢ়ি যায় এইটো চাইড খোল খাই‌ যায় কি প্ৰব্লম
অ ডাক্তৰ পৰামৰ্শটো ল'ব লাগে। ডাক্তৰক দেখুৱাই মেলি অকমান ঔষধ চৌষধ দিব দৰৱ পাতি দিব। নাকত দিয়া কিবা দৰব দিব এইবোৰ দিবি তেতিয়া ভাল হৈ যাব নহয়।
এই এইটো মোৰ হিচাপে নৰ্মেল কন্দিচন নেকি নৰ্মেল মানুহৰ তেনেকুৱাই হয় তই এবনৰমেল যে তোক অ না ভাবিছে কেছটো।
অ হ'ব পাৰে ইটো।
অ তুমিতো অকল খাই খাই পেটোকে বহাই আছা ন?
বাকী খোৱা বোৱা কৰিলি নে?
খোৱা বোৱা নাই কৰা এই জেং চেং কাটি খাম আৰু লাহে ধীৰে।
অ জিম এৰিলি নেকি?
জিম মোৰ মেম্বাৰশ্বিপ এৰাই হ'ল নহয়। এতিয়া পইচা চইচা নাই ইমান। মেম্বাৰশ্বিপ আকৌ ল'বলৈ সেইটো মানে আকৌ ৰানিঙো গৈছো যে আকৌ ৰাণিং প্লাছ জিম বহুত খিনাই যামতো।
অ পথাৰত অকমান দৌৰা মেলা কৰি থাকিবি। সদায় দৌৰিলে মেলিলে জিম নগলেও হৈ যাব তোৰ, শৰীৰ চৰ্চাটো হৈ যায় ন ইয়াতে।
অ মই পথাৰত নদৌৰো মানে ফিল্ডত দৌৰো।
অহ।
অ', এই তহঁত-তহঁতেওঁ তাকেতো দৰা ম ঘূৰিব অ এনেকে বহি বহি খালে বেমাৰ হব ন এতিয়া তুমিতো বহি বহি খাই খাই মেডিকেলৰ পৰা আহিছাহে আৰু
তাকে নবহিনো কি কৰিবি পইচা এই ইমান পইচা হৈ গৈছে। পইচা পাতি ইমান হৈছে আৰু বহিত‌ পেলাই খাব লাগিব আৰু মেটি চাই ম চ চাই আৰু কি এইবোৰ দৰব পাতি খাই পইচা ভৰাব লাগিব। আৰু অলপ আমাক।
পইচা পইচা বেছি হ'লে বাৰু তেনেকুৱা হয়ে বাৰু মানুহবোৰ। এতিয়া এ আম আমাৰ তপাই দেখিছ নাই কেনেকুৱা পইচা ঘটিছে।
উম তপা ধেইৰ পইচা।
তাকেইতো কপা আজিকালি মানে মানুহটো পুৰা বিজিও হৈ থাকে।
মই তপাক কলো বোলো টকা ত্ৰিছ‌ হাজাৰ দেই বাৰ দিনৰ কাৰণে তোক মই চল্লিশ হেজাৰ দিম
এই ইমান এই সেই মই কি কি তি তিনি হাজাৰ দিলে চাৰি হাজাৰ দিবি।
উম ত্ৰিশ হাজাৰ দিলে বোলো চল্লিশ হাজাৰ দিম।
চাৰি হাজাৰ দিবি হয় নাই।
অ তিনি হাজাৰ দিলে চাৰি হাজাৰ দিম বোলো অ।
অহ।
একদম দাই উলিয়াই দিলে।
ওৱ তিনি হাজাৰ তাইগ দি দিছে নেকি। বৱা বেয়া বেলেগ দেখোন এতিয়া।
পুৰা পইচা,
অ খালি সি হেৰি এইটো কি বুলি কয় ক্লাছ টোয়েল্ভৰ মাৰ্কচিট নে চাৰ্টিফিকেটটো লোৱা নাই কলেজৰ পৰা
এই ল'লে।
ল'লে নি?
ল'লে হ'বলা, এতিয়ালৈকে নোলোৱাকে নাথাকে আৰু। নাহলে এই তাপ
নহয় তাই এই পইচা সচা সাচি যোৱাৰ অভ্যাসটো আগৰ পাই আছেটো।
অ, সেইটো হয় বু কমচৌকাত ভালহি
পইচা বহুত সাচিব পাৰে তো আৰু ইফালে সেই সে ইফালে গৈয়ে থাকে যে।
উম, তাকে বেলেগো কৈ থাকে। এতিয়া এইফালে চাফ চিকুণ কৰিছে বুলি শুনিছো এতিয়া কি হৈছে।
অ, ময়ও শুনিছিলো বাৰু।
তাকে যিমান চফা কৰিলেও থাকিবই আৰু। মানুহে আৰু পেলাবৈ বস্তু পাতি।
ত, সেইটো এই তেনেকেই আৰু কি তোমাৰ জিম যায় বুলি শুনিছো বোলে।
অ, যাককৈ আকৌ যাবলে পৰামৰ্শটো দিয়া নাই নহয় তাকে চাই লওক কি হয়। হয়।
অ, তই জিম যোৱা আগৰ হেৰি কৰিবি এ এই তোৰ চাপৰ লগৰটো লগত দৌৰিব দৌৰিবলৈ ষ্টাৰ্ট কৰি দিবি।
উম, তাকে দৰি গলে মানে এ মোক ডাক্তৰে মানে অকমান পেটত কষ্ট পোৱা কামবোৰ কৰিব হাগ দিছে, সেইটো কাৰণে মই আগবাঢ়ি য ৱা নাই, নহ'লে
নহয় হেৰি কৰিবি এমাহ এমাহ এ এমাহ দেৰমাহ ৰেষ্ট লোৱাৰ পিছত ম চওঁছো।
অ, এমাহ দেৰমাহ মৰ ৰেষ্ট লোৱাৰ পিছত আকৌ কৰিম আৰু
অ' প্ৰথমতে সেই দৌৰি ফিটনেচ টো বনাই ল'বি তাৰ জিম জইন কৰিবি, মানে জিমত গৈওতো এনেও প্ৰথমতে সেয়ে জঁপিয়াই মেলাই কৰিব লাগে দেখিছ নাই। এমা
তই তাকে এইবোৰ তাত এনেই পইচা খৰচ কৰি পেলাই হেৰি কৰাতকে নিজে সেইকেইটা কৰিব পাৰকেইটা প্ৰথম- প্ৰথম পৰ্যয়ায়ৰ সেইকেইটা নিজে কৰিলে দুইলে মেলিলে হৈ যাব।
অ' তাকে দৌৰিলে পেট কমিব ন, সেই দৌ দৌৰাৰ পিছত ফিটনেচটো আহিলে তাৰপিছত লাহেকে জিম
উম, তাকে
তেনেকে আৰু তাৰাপা আকৌ তনকি কলেজ বনাই দিলে নেক
বাকী ঘৰ মা দেউতা ভালনে?
ভালেই, কলেজ বন্ধ দিলে নেকি বুলি সুধিছো?
অ, আমাৰ কলেজ বন্ধ দিলে কলেজ এতিয়া। উম, মাহটো বন্ধই হ'ব একমাহ।
এমাহ বন্ধ হৈ যাব নে বোলাই একদম আগষ্টৰ মাহে খুলিব নেকি?
অ, কিবাৰে আগষ্টৰ পৰা খুলিব তকৌ আগষ্টৰ পৰা মই। তালৈ যাবগে নালাগে ইয়াতে হ'ব আৰু।
ত' মানে কি আগষ্ট বা একজাম হ একজাম ষ্টাৰ্ট হ'ব নে ক্লাছ হ'ব আগষ্টৰ পা?
তবা আহ বাকী ছমাহ ইয়াত হ'ব মানে, তাৰপিছত আকৌ ছমাহ তালৈ যাবগে লাগিব।
অ - অ তেনেকুৱা নেকি?
অ, তেনেকুৱা
অ, তেতিয়া দেখোন তো এতিয়া আৰু তালৈ যাব দৰকাৰাই নাই দেখোন ছমাহ
উম, নাযাবা আৰু তাত একেবাৰে ছমাহৰ পিছতহে যাম আৰু তালৈ।
অ, দে তই হেৰি কৰিবি ন এমাহ দেৰমাহ পিছত ৰানিং এমাহ মান কৰিবি। তাৰপিছত ডাইৰেক সেই তিনিমহীয়া চাৰিমহীয়া মেম্বাৰশ্বিপ এটা লৈ লবি আৰু।
উম, তেনেকুৱাই কৰিব লাগিব পইচা পাতি তাকে গোটাই মেলি
অ' নহয় মানে তোৰ হেৰি তোৰ হেই মই চাইছো মানে তোৰ জিমতটো গলে বে-বে-বেমাৰ মাই ইমান পাত্তা নাপায় আকৌ গ'ম পাইছ নাই তই।
উম সেইটোৱেই। এইটো ৰেগুলাৰ কৰি থাকিলে মানে ঘাম চামবোৰ ওলাই থাকে, পানী চানীও সময়ত পাই।
অ', সেইটোৱে তোৰ-তোৰ মানে এবাৰ যদি পেটটো কমি যায় গোটেই বডিটো চেপৰ আহি যাব নহয়।
তাকে এবাৰ এবাৰ বনাই লব পাৰিলে তাৰাপা হৈ যাব আৰু।
এইটো ক প্ৰথম কষ্ট অলপ কৰিব লাগিব আৰু এইটো কষ্ট নকৰিলেনো কি হ'ব।
প্ৰথম অলপ কষ্ট হ'ব তাৰপা, হেৰি হৈ যাব।
অ' তাৰপা কি নতুন লপ-লেপটপ ললি বুলি শুনিছো বোলে।
অ', দুটা ললো।
দুটাই আগ-আকৌ পুৰণা এটা নাছিলে জানো যোৱা আগৰ?
আছিলে।
আৰ কি পুৰণাটো ইম তিনিটা লাগ লৈ কি কৰিবি তই?
আহ তিনিটা।
তিনিটা লেপটপ কি কৰিবি বোলো অ'।
এটাত তোৰ ভাগৰ এনেই বাহিৰা কিবা কিবি কৰিম চোৱা চিতা। আৰু এটা কাৰোবাক দিব লাগিব আৰু।
অ', অ', তেনেকুৱাহে নেকি।
উম।
খেল খেলিবলৈ এক্সট্ৰা লেপতপ লৈ লৈছ' নি।
আহ আছো চো এল লৈ লৈছো।
অ' আ কি কি কি গেম আনিছ'? এ, হেই নতুন গেমবোৰ লবি আ গৈ, পেইড গেমবোৰ।
তাকেই পইচা নাই নহয় এতিয়া পইচা দি পেলাক।
নহয় মানে নহয় তোৰ মানে বস্তুটো কি ক'ম বা পেড গেমবোৰতো মানে তিনিমাহ চাৰিমাহ কন্টিনিউ মানে হেৰি আদায় নহয়। মানে তোৰ সেইটো মিছন-মিছন টাইপৰ মানে, ধৰি লওঁ এই এতিয়া সেই যে, গেম অফ থ্ৰন তেনেকুৱা ফিলিমৰ নিচিনা। মানে গোটেই কেৰেক্টাৰটো এনেকুৱা। মই মানে দেখিছিলোঁ আমাৰ এই ল'ৰা এটাৰ ওচৰত। এ এ খেলিবলৈ ইমান বেয়া নহয় বা হেৰিটো তাত।
সে খেলিলে খেলিবলৈ মন গৈ থাকে নহয়, অভ্যাসে হৈ যায় যে সেইটো কাৰণে মই ইমান নিচাটো লগাই লোৱা নাই অকমান, যিমান পাৰো দূৰে দূৰে আছোঁ, ইমানকে খেলা নাই মই। এই দিনটোত আধা ঘন্টা, এঘন্টা সময় দিওঁ আৰু। এনে বাকী সময়ত ব্যস্ততাৰ মাজতে গুচি যায়।
এই তেনেকে দূৰে দূৰে থাকিব লাগে, বেছি খেলিব নালাগে বেছি খেলিলে বেয়া হই ন'।
উম, তাৰপা আকৌ বেছিকে খেলিছিলে আকৌ তোৰ নিচিনাকে উ নিচা বহি যাব নহয়।
ক'তনো মই ইমান নেখেলো নহয়। মই মোক এই মোক লগ লগৰ লগৰ কেইটাই তোৰ ৰাতিপুৱা হবলৈ নহয় ফোন কৰেই বোলে খেলিবি নেকি বোলে?
উম, এই তেনেকুৱা লগৰ বিলাকেই বেয়া কৰে এই চাপৰ চাপৰ মানুহবিলাক বেছি উৎপাদ হয়।
অ', এই তেনেকুৱা ওখ বাৰু ওখটোও কম নহয় বাৰু হে মানে এই তাত থাকি কলেজ নাযায়, তাৰাপা এইফালে হেৰি ৰাতিপুৱাতে মাতিব আৰু ৰুমত থাকে আৰু। বোলে আহ বোলে অ'নলাইন আহ বোলে, এইবোৰ কথা হ'ল নেকি বোলে আমাৰ আমি এতিয়া ঘৰত থকা লৰা ন আমাৰ কাম বন চব আছে এইবোৰ, ত এই তাৰ নিচি ফ্ৰী কে থকা লৰা নহয়। হয় ন?
হেৰেই থই আহিলি অ', তাকে তাতো মানুহৰ তাতো মানুহ বহুত ব্যস্ত থাকে নহয়। ভাত চাত বনোৱা খোৱা বোৱা বহুত কষ্ট নহয়।
নহয় এইবোৰ পইচা অলপ পাইছে আৰু, এতিয়া ভাতটো সি যদি বনাই খোৱাহেতেন তাই বেমাৰ চেমাৰ ৰ নহ'লেহেঁতে নহয় গ'ম পাইছ নাই। এইবোৰ বাহিৰত পইচা পাইছে আৰু বাহিৰতে খাই আৰু
উম তাকেহে বাহিৰত খোৱাটো বেছি হলেই দিগদাৰটো হৈ যায় আৰু। বাকি তহঁতৰ কলেজ কেতিয়াৰ পৰা খুলিব? তহঁতৰ মহাবিদ্যালয় কেতিয়াৰ পা খুলিব?
আমাৰ মহাবিদ্যালয় টাইম আছে, আমাৰতো কিমান এতিয়া ধৰি লোৱা জুন, জুলাই মাহতো ইন্টাৰ্নিচিপতে যাব বাৰু। অউ ফোনটো উ ৰাখো আৰু ইমাননো কি কথা পাতিবি।
অ তাই